হেল্ল'।
হেল্ল' অ' কি কৰি আছা?
আছো আৰু, তুমি কি কৰি আছা?
অ', মানে ব্ৰেকফাষ্ট কৰি আছিলো এতিয়া।
আচ্ছা আচ্ছা মই মানে তোমাৰ ব্ৰেকফাষ্টেই কৰি আছিলো।
অ', অ', কি কি খালা?
এনে তোমাৰ চাহ বিস্কুট সেইবোৰে।
অ', চাহ বিস্কুট।
অ'।
অ', অ'।
ফুৰিব যোৱা নাই আজি ক'তো? উম।
অ'। অ'। ফুৰিব তোমাৰ যোৱা নাই আজি মই, উম যাম গধূলি মানে যাম। অ', অ', তুমি যাবানে?
মই যাম চাগে আজি।
অ', যাবা নেকি? কালিও ফুৰি আহিছোহে তোমাৰ মই। মভি চাই আহিলো কালি অ' যোৱাকালি অ'। এ তোমাৰ এইটো কি নাম আছিল উম, উম, ক'কতেল টু।
ক'কতেল টু আচ্ছা মই তোমাৰ ধামাল ফ'ৰ কালি।
অ', ধামাল ফৰ চালা?
অ'।
অ', অ', ক'ত চাইছা?
এই তোমাৰ
গুৱাহাটী চিটি চেন্টাৰত চাইছিলো।
অ', চিটিচেন্টাৰ থিকে অ' মই তোমাৰ চেট্ৰেৰ মলত চাইলো কালি।
হয়, হয় নেকি?
অ', কি কি খালা তুমি তাতে?
এই তোমাৰ এইবোৰ পিজ্জা বাৰ্গাৰ তাৰপছত তোমাৰ পানীপুৰি। এইবোৰ খালো আৰু গৈছিলো মানে একমান এনে ন মানে খালো আৰু কিবা কিবি।
অ'।
ফ্ৰেঞ্চৰ লগত গৈছিলো
অ', পানী পুৰিটো ভাল লাগে খাই কিনে। অ', অ', বেছি জাল্ দি অ', বেছি জালা দি খোৱা না এনে নৰ্মেল?
এনে অ', বেছি জালা খাবেছি জালা খাওঁ। বেছি জালা, পানী পুৰিত জালা নহ'লে খাই ভালে নালাগে মানে তোমাৰ।
অ', অ'।
পানী পুৰিত তোমাৰ জাল
অ', পানী পুৰিৰ পানীটো মজা লাগে আকৌ লাষ্টত খাই কিনে।
অ', পানীপুৰি পানিটো মজা লাগে খাই অ', সঁচা কথা। অ', তেঁতলি দিয়ে তেঁতলি দিয়ে, অ', অ', ভাল লাগে খাই।
এনে কেতিয়াবা ঘৰত বনাই খাইছা না?
ঘৰত বনাই খোৱা নাই ৰ'বা, খাইছিলোঁ, এদিন খাইছিলোঁ এদিন খাইছিলোঁ।
অ', অ'। বাহিৰৰতোৰে ভাল লাগে বেছিকে অ', অ'।
এনেই ভাল নালাগে খাই।
অ', ময়ো, ময়ো তোমাৰ এই ম'ম' খালোঁ কালি, ম'ম' আৰু বিৰিয়ানী খালোঁ অ'। ম'ম' আৰু বিৰিয়ানী অ'।
ভালগে ন খাই পেলে?
অ', ম'ম'ও ভাল লাগে তোমাৰ।
ম'ম খা মমজ, ম'ম'ৰ চুপটো মোৰ ফেভাৰেট হয় পুৰা। মানে তোমাৰ চৰ্দি চৰ্দি হ'লে।
অ'।
ম'ম চুপ খাই দিলে মানে ঠিক হৈ যায় জানা?
হয়।
অ', ভাল লাগে খাই ম'ম' চুপ।
আ।
কি কি ম'ম খাইচা চিকেন ম'ম নেকি?
এ চিকেন ম'ম'ই খালোঁ, ভেজ ম'ম' টো ভাল নালগে। চিকেন ম'ময়ে ভাল লাগে তোমাৰ।
অ', অ', অ', সেইটো হয়। আৰু কোৱা কিবা।
আৰু তোমাক কি কি ভাল লাগে? বাহিৰত
মোৰ বাহিৰা বস্তু তোমাৰ এইটোৱে ভাল লাগে, বেছি ভাল লাগে। ম'মও ভাল লাগে তোমাৰ, এইবোৰ চাওমিন লাগে।
অ', চাওমিন।
অ'।
মোক পানীত ভাল লাগে।
অ', অ', পানীপুৰি।
সকলোৱে পানীপুৰিটো খায়। উম পানী পুৰি খাই থাকোঁ আৰু।
তুমি চাট খোৱা না আলু চাট, তাৰ পিছত এ তোমাৰ মুড়ি দি কিনে বনাই যে।
অ', আলু, আলু চাট আলু মুৰিৰ চাট, আলুমুড়ি চাটটো ভাল লাগে বাকী একো চাট ভাল নাপাওঁ।
অ', অ'।
আলু মুৰিৰ চাদটো ভাল লাগে বাকী, আৰু তোমাৰ বাকী চাদটো
ঠাণ্ডা লাগছে।
এই
আৰু তোমাৰ কি আছিলে? আজি কি, আজি ফুৰিব যাবান নে নাই কৰ'বাত?
আজি ফুৰিব যোৱা নাই, আজি যাম গধূলি মানে।
গধুলি মানে ক'ত যাবা?
তোমাৰ মই এইটো, কি নাম আছে? নতুন পাৰ্কত যাম।
নতুন পাৰ্কত যাই, অ'। এইটো তোমাৰ কি নাম আছিল? কি নাম, পাৰ্কটোৰ নাম কি আছিল? উজান বাজ
অ', অ', উজান বজাৰৰ তাতেই।
অ', আচ্ছা, উজান বজাৰৰ পাৰ্কত যাবা ন?
অ', তুমি গৈছা তাতে?
উম, গৈছিলো এদিন। ভাল লগা নাই ইমান এটা, উম। মানে তোমাৰ পাৰ্কখনৰ ম একদম লেতেৰাকে ৰাখিছে।
হয়, হয়, হয়।
চাফ চিকুণ একদম নাই, একদম মানে যতেই যি পাই তাতে ৰাখিছো, চিপছৰ পেকেট, পানী, পানী বটল চব চব মানে ৰাস্তাৰ চাইডে চাইডে কৰি আছে, ভাল লাগা নাই।
আৰু ডাষ্টবিন থলেও তোমাৰ পাব্লিকে য'তে ত'তে ফেলাই দিয়ে, খাই কিনা।
পাব্লিকে যতে যতে পেলাই দিয়ে, অহ।
অ', অ'।
অ', তাৰপিছত তোমাৰ গোটকা খাই মানে পিকাইছে তাতে কোনোবাই, মানে দেখাত একদম মানে বেয়া লাগিছে।
অ'।
এনে তুমি কি ফ্ৰেণ্ডৰ ফ্রেণ্ডৰ লগত যাবা নেকি আজি?
অ', ফ্ৰেণ্ডৰ লগতে যাম, ফ্ৰেণ্ডৰ লগত জালে ভাল লাগে, অ'।
মানে কি, গাড়ী দি যাব নে নিজৰ? অ', নিজৰ গাড়ী, কি গাড়ী আছে তোমাৰ?
মোৰ তোমাৰ এই একটিভা আছে।
হা?
এক্টিভা আছে।
একটিভা, আচ্ছা আচ্ছা, আৰু তোমাৰ কি বাইক চাইক আছে নে নাই? বাইক, বাইক নাই ন স্কুটি, তুমি এনেই কি বাইক ভাল, বাইক ভাল পোৱা নে নোপোৱা?
অ', বাইক ভাল লাগে, তোমাৰ এই জি তি হৈ গ'ল, তোমাৰ হিমালয়া, এক্সপালচ।
আৰু?
অ' আৰু তোমাৰ এই যাৱা।
যাৱা আৰু আচ্ছা, বুলেট অহ। উম উম, আৰু, আৰু একো ভাল নালাগে? তোমাৰ এইটো মানে তোমাক চোপাৰ বাইক লাগে নে নালাগে? চুপাৰ চুপাৰ বাইক ভাল লাগে নে নালাগে? হেল্ল'ও অঁ চুপাৰ বাইক ভাল কি কি চুপাৰ বাইক ভাল লাগে?
তোমাৰ চুপাৰ বাইকত হৈ গ'ল এইটো উম, উম কি নাম আছিল হায়াবুছ হৈ গ'ল। নিনজা হৈ গ'ল নিনজা।
আতছা তাপিছত আৰু?
আৰু তোমাৰ এই বি এম ডাব্লিউ বাইক থাকে না
অঁ বি এড ডব্লিউ থাকে অঁ
অঁ, এইটো বাইক ভাল লাগে।
আচ্ছা ঠিকে আছে আৰু তোমাৰ গাড়ী, গাড়ী কি ভাল লাগে?
গাড়ী তোমাৰ এই ফৰচুনাৰ হৈ গ'ল ফৰচুনাৰটো মজা তোমাৰ বহুত চিট থাকে না। পুৰা ফেমলি বহি কিনে যাব পাৰে।
অঁ অঁ অঁ ফ'ৰ্চ উম উম উম। আৰু আৰু তোমাৰ কি ভাল লাগে?
হয় স্কৰপিঅ' ভাল লাগে।
ভাল লাগে ন'?
অ'
স্কৰপি'টো মই
তোমাক কি কি গাড়ী কিটা ভাল লাগে তোমাক? তোমাক কি কি গাড়ী কিটা ভাল লাগে?
মোক তোমাৰ স্কৰপিঅ' ফৰচুনাৰ আৰ আৰু তোমাৰ এইটো আছিলে এক
অ'
এইবোৰ আৰু তোমাৰ এইটো ক'ব গ'লেত' ফৰচুনাৰ এ স্কৰপিঅ এইবোৰটো মাইলেজ টো তোমাৰ ঠিকেই দিয়ে?
হয় হয় হয়। আৰু এই ডিফেণ্ডাৰ এইকেইটা ভাল নালাগে নেকি তোমাৰ?
এ এইবোৰ ভাল নালাগে, অলো ভাল নালাগে। ভাল নালাগে আৰু কিবা এটা।
কা ৰেঞ্জ ৰবৰ
সেয়াই টো ভাল লাগে সেইটো ভাল লাগে
অঁ, আৰু তোমাৰ মাৰ্চিডিছ হৈ গ'ল। তাৰপিছত বি এ বি এম ডব্লিও।
থাৰ ভাল লাগে নালাগে?
অ'
এই স্কৰপিঅ'ৰ আগত থাৰ চাৰ কাম নাই।
হয় হয়।
স্কৰৰ্পিঅ'ই মানে বেছ ক'ব গ'লে।
অঁ, তোমাৰ এনে আছে নে ঘৰত গাড়ী?
স্কৰৰ্পিঅ আৰু ফৰ্চুনাৰ ত' মানে বেছ।
অঁহ অঁহ অঁহ। তোমাৰ ঘৰত আছে নাই? তোমাৰ ঘৰত আছে ফৰ বিলাৰ?
ফ'ৰ বিলাৰ আছে অ আছে গাঁৱত আছে মানে ইয়াতে নাই, গাঁৱৰ ঘৰত আছে দাদা দাদাৰ আছে। এই ইন'ভা আছে ইন'ভা ইন'ভা অ।
ইন'ভা ভালে।
উম।
অ কি ভাড়া মাৰে নেকি?
অ ত ভাল
অ অ।
তোমাৰ এই বিয়া বিয়া যেতিয়া আহে নিকি বিয়া ভাৰাত লাগে ন।
হয় হয়।
মানে দৰাৰ ঘৰৰ পৰা লৈ যায় যে।
অহ।
মানে গাড়ি লৈ যায় ন চাৰি চকা ত' সেইবোৰ ভাৰাই মাৰে আৰু মানে চলি যায় আৰু পাঁচ ছয় হাজাৰ আৰু বিয়াৰ।
অহ।
বাকি তোমাৰ লগত আছে নাই চ চাৰি চকা মানে? ফৰ
আমাৰ চাৰি চকা তোমাৰ নাই, আমাৰ এনে স্কুটি আছে তোমাৰ, উম স্কুটি আছে আৰু ৰি চা আছে এটা।
ৰিক্সাটো মইয়ে চলাও কেতিয়াবা কেতিয়াবা।
হয় নেকি, অ আচ্ছা। এনে কেনেকুৱা লাগে তুমি ৰিক্সা চলাই পিনে?
অ ভালে লাগে।
নাহ কিমান মানে কিমান পোৱা তুমি ৰিক্সা চলাই পিনে।
তোমাৰ মই ফাইভ হাণ্ড্ৰেড ডেইলী কামাই কৰোঁ।
এইটদিনত ফাইভ হান্দ্ৰেড?
অহ।
আচ্ছা ভালে দেখোন।
অ।
এদিনত ফাইভ হান্দেড ন?
অ।
গৰম বন্ধ দিলে।
অ অ এই চামৰ ভিকে চনৰ কাৰণেই চলাই আছো এতিয়া এনে দেউতাই চলাই। অ।
হয় কলেজ কেইটা খুলিব তোমাৰ?
আম মোৰ কলেজ তোমাৰ আগষ্ট।
অঁ আগষ্টৰ কেই তাৰিখ মানে এক তাৰিখ নে দুই তাৰিখ?
অ তোমাৰ পাঁচ তাৰিখ পৰা।
পাঁচ তাৰিখ মানৰ পৰা ন আচ্চা অ ঠিকে আছে। মোৰো তোমাৰ মোৰো বন্ধ তোমাৰ এক তাৰিখৰ পৰা খুলিব।
এক তাৰিখ পৰা অ।
আমাৰ মানে পুৰা এক তাৰিখৰ পৰা পুৰা ওৱান মান্থ বন্ধ দিলে ন।
অহ
পুৰা মানে ক'ব গ'লে তোমাৰ অ দিয়া
অ দিয়া ঠিক আছে দিয়া।
অ দিয়া।